অহ শুনিছো কওকচোন
অহ এ কি কৰিছা
এ ভালে আছো দিয়া তুমি কি কৰি আছা
মই আছো এনে তুমি হেৰি আজি লগ পাতে তুমি মোক কিবা বিষয়ত প্ৰশ্ন প্ৰশ্ন সুধিব বুলি খুজিছিলা কিবা বিষয়ত জানিব খুজিছিলা তুমি মোৰ পৰা
অহ সেই সময়ত মানে ফোন কৰিবলৈ ওলাইছিলো
অহ মই সেইকাৰণে তোমাক ফোন কৰিলো ত কি বা বিষয়ত সোধা
অহ মই মানে আজি আপোনাক অলপমান অসমৰ কৃষিৰ বিষয়ে অলপমান প্ৰশ্ন সুধিব লগীয়া আহিছিল
আচ্ছা তুমি কি কৃষি বিষয়ত সুধিবা নেকি দিয়াচোন এইটো ভালেই বিষয় বাৰু সুধাচোন কি সোধা তুমি
অহ ঠিক আছে আপোনাক মই সুধিব বিচাৰিছিলো যে আপোনাৰ মতে অসমৰ কৃষিৰ বিশেষ্যত্ব কি বুলি ভাবে আপুনি আৰু কি বুলি ভাবে আৰু মানে মানে
অহ মোৰ মতে অসমৰ কৃষিৰ আটাইত আটাইতকৈ ডাঙৰ বিশেষ্যত্ব হ'ল এইখন প্ৰকৃতিৰ ওপৰত বহুত নিৰ্ভৰশীল
অহ
আৰু আমাৰ ৰাজ্যত মাটিৰ উৰ্বৰ আৰু বৰষুণো ভাল ভাল হয় সেইবাবে বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰিব পৰা যায় আৰু ধানৰ উপৰিও চাহ, সৰিয়হ, পাত, শাক- পাচলি, ফল- মূল আদি বহু বস্তু উৎপাদন হয় আৰু মই ভাবো যে অসমৰ বেছিভাগ গাঁৱৰ মানুহ আজিও কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰি আছে
নিশ্চয় নিশ্চয়
অহ আৰু কৃষিয়ে কেৱল খাদ্যই নহয় খাদ্যই নিদিয়ে বহু মানুহক কৰ্ম সংস্থাপনো দিয়ে আৰু যদিও কৃষি হওঁক খত বহুত সমস্যা আছে তথাপিও ইয়াৰ গুৰুত্ব কেতিয়াও কমিও যোৱা নাই আৰু মোৰ মতে কৃষি আৰু আমাৰ ৰাজ্যৰ অৰ্থনীতিৰ এটা শক্তিশালী ভেটি হয়
অ
মই এই ভাবো যে কৃষ কৃষিখন উন্নত হলে অসমৰ সামগ্ৰিক উন্ন য়নো বেছি আৰু বেছি হ'ব
নিশ্চয় নিশ্চয় মই সেয়ে ভাবো পিছে তুমি কোৱাচোন অসমৰ মানুহৰ জীৱন কৃষিৰ ভূমিকা অসমৰ মানুহৰ জীৱনত কৃষিৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ কি বুলি ভাবে আপুনি।
আহ মোৰ মনত অসমৰ মানুহৰ জীৱনত কৃষিৰ কৃষিৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ গাঁৱত থকা বহুত পৰিয়াল আজিও খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন চলায় আৰু কৃষিৰ পাৰা হোৱা ধান শাক পাচলি আদি আমাৰ দৈনন্দিন জীৱ বাবে বহুত প্ৰয়োজনীয় মই ভাবো যে কৃষি ভাল হ'লে কৃষকৰ আয় বাঢ়ে আৰু গাঁৱৰ অৰ্থনীতিও শক্তিশালী হয় আৰু ইয়াৰ লগে লগে বহু লোকৰ জীৱন জীৱিকাও উন্নত হয় আৰু যদিও বতৰ আৰু বানপানী বা বজাৰৰ সমস্যাৰ বাবে কৃষকে কেতিয়াবা লোকচানৰ সন্মুখীন হয় তথাপিও কৃষিৰ গুৰুত্ব একেই থাকে
অহ নিশ্চয়
অঁ আৰু মোৰ মতে কৃষি অবিহনে অসমৰ উন্নয়ন সম্পূৰ্ণ হ'ব নোৱাৰে
অঁ
দেশত মই এই ভাবো যে কৃষকসকলক সন্মান কৰা সন্মান আৰু সহায় কৰা আমাৰ সকলোৰে দায়ছ
নিশ্চয় নিশ্চয় আমাৰ সকলোৰে সাহিত্যয় কৃষসকলক আমি সহায় কৰিব লাগে পিছে আৰু এটা প্ৰশ্ন আছিল যে অসমত কি কি প্ৰধান শস্য়ৰ খেতি কৰা হয় কৰা হয় আৰু তুমি জানানে ইয়াৰ বিষয়ে
আহ মোৰ মতে অসমত ধানেই আটাইতকৈ বেছি খেতি কৰা হয় ইয়াৰ উপৰিও চাহ সৰিয়হ পাত আলু বিভিন্ন দাইল শাক পাচলি ফল মূলৰ সেইটোও কৰা হয় আৰু কিছুমান ঠাইত আদা হালধি জলকীয়া খৰ খেতিও ভালদৰে হয়
অঁ
অঁ আৰু মই ভাবো যে অসমৰ মাটি আৰু জলবায়ু বিভিন্ন শস্যৰ বাবে উপযোগী আৰু কিট সেইবাবে বছৰৰ বিভিন্ন সময়ত বেলেগ বেলেগ খেতি কৰিব পৰা যায় আৰু কৃষকৰ যদি। আধুনিক পদ্ধতি ব্যৱহাৰ কৰে তেন্তে উৎপাদন আৰু বাঢ়িব আৰু মোৰ মতে তে এই বিভিন্ন শস্যই অসমৰ অৰ্থনীতিত যথেষ্ট অৰিহণা যোগায় অঁ মই শেষত সেয়ে ভাবো যে অ এই সম্ভাৱ বোৰ সঠিকভাৱে ব্যৱহাৰ কৰি পাৰিলে কৃষি আৰু আৰু উন্নত হয় আগুৱাই যাব
অ ঠিকে কৈছা তুমি মই তোমাৰ কথাৰ ওপৰতে মতামত আৰু এটা প্ৰশ্ন হৈছে যে কৃষকে খেতি কৰাৰ সময়ত সাধাৰণতে কি কি সমস্যা সন্মুখীন হয় বুলি আপুনি ভাবে
অঁ অঁ মোৰ মতে কৃষকসকলে খেতি কৰাৰ সময়ত বহু সমস্যা সন্মুখীন হ'ব হ'ব লগা হয় কেতিয়াবা অতিবাত বৰষুণ আৰু বানপানীয়ে খৰাং খেতিৰ বহ বহু ক্ষতি কৰে তুমি জানাই আৰু ইয়াৰ বীজ সাৰ আৰু কীটনাশকৰ দাম বৃদ্ধি হোৱাৰ বাবে কৃষকৰ বহুত খৰচ বাঢ়ি যায়
আহ
উ আৰু মই ভাবো যে বহু কৃষকে নিজৰ শস্যৰ ন্যয্য দামো নাপায় আৰু কিছুমান অল। অঞ্চলত জলসিঞ্চনৰ সুবিধা আৰু আধুনিক যন্ত্ৰৰ অভাৱো আছে
অ
অ আৰু এই সকলো সমস্যাৰ মাজতো কৃষকসকলে কঠোৰ পৰিশ্ৰম কৰি খেতি কৰি থাকে। মোৰ ম ততে চৰকাৰ আৰু সমাজে কৃষকসকলক আৰু বেছি সহায় কৰা উচিত
অ অ
আৰু শেষত মই এই ভাবোঁ যে কৃষকৰ সমস্যা কমিলেহে অসমৰ কৃষিখন আৰু উচ উন্নত হৈ পৰিব
কি ক হৈছে আপুনি
উম
আৰু এটা প্ৰশ্ন হৈছিল যে বানপানীয়ে অসমৰ কৃষিৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলায় বুলি আপুনি ভাবে অ
এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন শুধিছে আপোনি অ মোৰ মতে বানপানী অসমৰ কৃষৰ এটা চবচে ডাঙৰ সমস্যা প্ৰায় প্ৰতি বছৰে বান পানীৰ বাবে বহু কৃষকৰ খেতি নষ্ট হয় আৰু ধান শাক পাচলি আৰু বহু আন বহু শচ্য পানীত ডুবি নষ্ট হৈ যায় আৰু মই ভাবো যে ইয়াৰ ফলত কৃষকসকলৰ বহু লোকচান ভুগিবলগীয়া হয়। আৰু কেতিয়াবা ঋণ লৈ জীৱন চলিবলীয়া হৈ যায় আৰু বানৰ পিছত মাটিৰ অৱস্থাও কেতিয়াবা বহুত বেয়া হয় যাৰ বাবে পুনৰ খেতি কৰাতটো সহজ হৈ নপৰে আৰু যদিও বানানৰ পানীৰ কেতিয়া কেতিয়াবা নতুন পলস পেলাই মাটিক উৰ্বৰো কৰে কেতিয়াবা কি তথাপিও লোকচানখিনি বহুত কষ্ট হয় মানুহবিলাকৰ আৰু মোৰ মতে বান নিয়ন্ত্ৰণৰ বাবে চৰকাৰে আৰু ভাল ব্যৱস্থা লোৱা উচিত শেষত মই এই ভাবো যে বানপানীৰ সমস্যা কমিলে অসমৰ কৃষকসকলে অলপ স্বস্তিৰে খেতি কৰিব পাৰিব
নিশ্চয় নিশ্চয় ঠিকেই কৈছা তুমি আৰু এটা প্ৰশ্ন আছিল যে তোমাৰ মতে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিয় অসমৰ কৃষি খন কেনেকৈ উন্নত কৰিব বুলি তুমি ভাবা
মোৰ মতে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিয়ে অসমৰ কৃষিখননৰ বহু আগুৱাই নিব পাৰে
অ অ
বৰ্তমানৰ বীজ আধুনিক কৃষি যন্ত্ৰ আৰু নতুন পদ্ধতি ব্যৱহাৰ কৰিলে উৎপাদন বাঢ়িব আৰু মই ভাবো যে বতৰৰ আগতীয়া তথ্য আৰু মাটিৰ পৰীক্ষা আৰু নতুন কৃষি প্ৰযুক্তিৰ সহায় হয় কৃষক সকলে সধিক সিদ্ধান্ত লব পাৰিব ইয়াৰ ফলত সময় আৰু খৰচ দুয়োটাই কমিব আৰু নতুন পদ্ধতি হিকিলে সৈচ্য গুণাগুণো গুণাগুণ মানো উন্নত হ'ব
অহ
বিজ্ঞান আৰু প্ৰযুক্তিৰ সঠিক ব্যৱহাৰে কৃষকসকলৰ আয়ো বৃদ্ধি কৰিব পাৰিব।
অ অ অ
চৰকাৰে যদি এই সুবিধাবোৰ গাঁৱলৈ সহজে লৈ যায় তেন্তে আৰু ভাল হ'ব শেষত মই এই ভাবোঁ যে আধুনিক প্ৰযুক্তিয়ে অসমৰ কৃষ ভৱিষ্যত আৰু শক্তিশালী কৰি তুলিব
উ ঠিকে কৈছা তুমি, আধুনিক প্ৰযুক্তিয়ে অসমৰ কৃষি ভৱিষ্যখন আৰু শক্তিশালী তুলিব বুলি ম মই ভাবো।
হম।
আৰু এটা প্ৰশ্ন আছিল যে জৈৱিক খেতিৰ বিষয়ে তোমাৰ কি মত? আৰু এই পদ্ধতিটো কিমান গুৰুত্বপূৰ্ণ বুলি তুমি ভাবা?
মোৰ মতে জৈৱিক খেতি আমাৰ বাবে উম আমাৰ বহুত ভাল পদ্ধতি হয় আমাৰ বাবে। এইটো এই খেতিত ৰাসায়নিক সাৰৰ সলনি প্ৰাকৃতিক সাৰ আৰু জৈৱিক উপায় ব্যৱহাৰ কৰা হয়। আৰু মই ভাবো যে ইয়াৰ ফলত মাটিৰ উৰ্বৰতা টা বজাই থাকে আৰু পৰিৱেশো কম ক্ষতিগ্ৰস্ত হয়। আৰু জৈৱিকভাৱে উৎপাদিত খাদ্য স্বাস্থ্যৰ বাবেও উপকাৰী বুলি বহুতে বিশ্বাস কৰে। আৰু যদি যদি আৰম্ভণিতে এই পদ্ধতিত অলপ বেছি পৰিশ্ৰম লাগে কিন্তু দীৰ্ঘদিনৰ বাবে ইয়াৰ লাভ বহুত। আৰু মোৰ মতে কৃষকসকলক জৈৱিক খেতিৰ বিষয়ে আৰু অধিক প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে। আৰু তেতিয়াহে এই পদ্ধতি আৰু বেছি অনুপ্ৰিয় হ'ব। আৰু শেষত মই এই ভাবো যে জৈৱিক খেতিয়ে অসমৰ কৃষিখনক অধিক সুস্থ আৰু তে অধিক সুস্থ কৰি তুলিব আৰু কবলৈ গ'লে।
ঠিকে কৈছা তুমি। অ সেয়ে ভাবো। তুমি আৰু এটা প্ৰশ্ন আছিল যে আপুনি কওকচোন। চৰকাৰে কৃষি স সকলৰ কৃষকসকলৰ বাবে কি কি সহায় কৰিব লাগে বুলি আপুনি ভাবে?
অ মোৰ মতে চৰকাৰে কৃষকসকলক উন্নত বীজ সাৰ আৰু কৃষি যন্ত্ৰ সহজে পোৱাত সহায় কৰিব লাগে। আৰু আৰু ইয়াৰ উপৰিও কম সুদত ঋণ জলসিঞ্চনৰ সুবিধা আৰু কৃষি প্ৰশিক্ষণৰ বাবদ ব্যৱস্থা বৃদ্ধি কৰা উচিত, আৰু মই ভাবো যে কৃষকে উৎপাদিত শস্যৰ দাম পোৱাটো বহুত জৰুৰী।
অ।
আৰু ৰাজ্যৰ ব্যৱস্থাও উন্নত হ'লে কৃষকসকলে লোকচান কম পাব।
অহ।
আৰু বানপানী বা আন প্ৰাকৃতিক দুৰ্যোগৰ সময়তো চৰকাৰে দ্ৰুত সাহায্য আগবঢ়াব লাগে।
আৰু মোৰ মতে কৃষকৰ উন্নত হলেই অসমৰ কৃষিখনো উন্নত হ'ব। আৰু শেষত মই এই ভাবো যে কৃষকসকলক সকলো দিশৰ পৰা সহায় কৰিলেহে ৰাজ্যখনৰ কৃষি আৰু শক্তিশালী হ'ব।
নিশ্চয় নিশ্চয় ঠিকে কৈছা তুমি, আৰু এটা প্ৰশ্ন আছিল যে আপুনি কওকচোন- অসমৰ যুৱ সমাজে কৃষক পেচা হিচাপে ল'বনে?
মোৰ মতে অসমৰ যুৱ সমাজে কৃষি সন্মানজনক পেচা হিচাপে ভাব লাগে। আৰু আগতে বহুতে ভাবিছ শিল খেতি বাতি কৰিলে ভাল ভৱিষ্যত নাথাকে কিন্তু এতিয়া সময় সলনি হৈ গৈছে। আৰু আধুনিক পদ্ধতি খেতি কৰিলে ভাল আয়ও কৰিব পাৰিব। আৰু মই ভাবো যে শিক্ষিত যুৱক যুৱতী সকলে নতুন নতুন ধাৰণা আৰু বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি কৃষিখন আৰু উন্নতি কৰি ল'ব পাৰে। আৰু ইয়াৰ ফলত নিজৰ লগতে আন মানুহৰ বাবেও কৰ্মসংস্থান স্থাপনৰ সংযোগ সৃষ্টি কৰিব পাৰে। আৰু সৃষ্টি হ'ব, অৱশ্যে খেতি কৰিবলৈ ধৈৰ্য পৰিশ্ৰম আৰু সঠিক পৰিকল্পনা বহুত প্ৰয়োজন হয়।, আৰু মোৰ মতে যুৱ সমাজে আগবাঢ়ি আহিলে অসমৰ কৃষিখনো নতুন ৰূপ পাব। শেষত মই এই ভাবো ভাব যে কৃষিক সন্মান দি আগুৱাই নিলে ৰাজ্যখনৰ বহুত লাভ হ'ব।
নিশ্চয় নিশ্চয় মই সেয়ে ভাবো আজি পিছে আপোনাৰ লগত কৃষিৰ বিষয়ে কথা পাতি মোৰ বহুত ভাল লাগিল।
হয় হয় হয়।
মই বহুত নজনা কথা আজি জানিব পাৰিলো আপোনাৰ পৰা
হয় হয় মই আপোনাৰ কথা এটাই আপোনাৰ প্ৰশ্নখিনি উত্তৰ দি মোৰ ভালেই লাগিল।
আৰু পিছলে কেতিয়াবা কিবা সুধিব লগা থাকিলে মই আৰু জনাম আ
অৱ ঠিক আছে ঠিক আছে আৰু জনাবা তুমি মোক মই তোমাৰ উত্তৰ দিম হ'ব দিয়া